হেল্ল' হেল্ল'
পাইছা
অ পাইছো কি কৰিছা
মই এনে আছো তুমি কি কৰিছা
তুমি নহয় মই আপুনি হ'ম দেই তোমাৰ মোৰ মাকে বহুত ডাঙৰ নহয়
তথাপিও মোৰ তুমি বুলি কৈহে ভাল লাগিছে
খোৱা বোৱা কৰিলা
উম কৰিলো দিয়ক
গাতটো কেনেকুৱা তোমাৰ খালো দিয়া তই অলপ খাই আছো
মোৰ ভালে গা
মাতটো মোৰ স্পষ্টকে শুনা পাইছ নহয় হেল্ল' হেল্ল' হেল্ল'
উ নুশুনা হৈ যাওঁ অলপমান ইণ্টাৰনেটৰ প্ৰব্লেম নেকি
উম এতিয়া শুনা পাইছা
পাইছো দিয়ক
উম তোমাৰ গাতটো কেনেকুৱা এতিয়া
ভালেই দিয়ক আপোনাৰ গাটো ঠিকে আছে নে বৰ্তমান
আছে ঠিকে আছো অলপ আৰু অসুবিধা দিবই দিয়াচোন কিবা কিবি অলপ থাকিবই আৰু
উম থাকেই আৰু মানুহৰ তাতে এতিয়া গৰম গৰম কেনেকুৱা আপোনালোকৰ ফালে
বহুত বহুত অত্যাচাৰ গৰম বুজিছা তাতে আমাৰ ঘৰৰত একদম থাক থাকিব নোৱাৰি
অ গৰম বহুত পৰিছে থাকিব অসহ্যকৰ
তোমালোকৰ ঘৰতো এচি আছে ইমানতো চাগে অনুভৱেই নহয়
তথাপিও উম বহুত কষ্ট হৈছে গৰমত
তাকে
বিশেষকে জীৱ জন্তু বিলাকলে বহুত বেয়া লাগে ন
অ সহত বোৰ যে দেহি এইটোপাল পানী খাবলৈও নাপ পায় বিচাৰি ফুৰে
ঘৰচীয়া খিনিকো যিয়ে নহক দিব পাৰি এতিয়া যিবিলাক বাহিৰত থাকে সিহঁতে নাপায়
সেই বাহিৰত সিহঁতলে পানীৰ ব্যৱস্থা কৰি থব লাগে ন
উম হয় সেইটো কথা কিন্তু হয়
আমাৰ কুকুৰ কেইটা নুম খিনি দীঘল দীঘল যে মোৰ বেয়াই লাগে গৰমত
কাটি কুটি দিবা গৈচোন অকমান চেলুনত লৈ গৈ
কাটি দিলে বেয়া দেখে বুলিহে কটা নাই
ন গৰমত অকমান কমাই পেলাই সি জানো তোমালোকৰ বৃতটো লেব্ৰেডৰ নহয় জানো
উম লেভ্ৰডৰ আৰু গল্ডেন ৰেটিভাৰ দুইটা আছে
অ স গ'ল্ডেনৰ এনেও অলপ দীঘল দীঘল হয় ন অকমান গ্ৰুম কৰি দিব পাৰা কটুৱাই কৰি দিব পাৰা
হয় বাৰু সেইটো ফেনৰ তলত থাকে পানী ঢালি ঢালি দিওঁ দিনত
নিশ্চয় বৰ কষ্ট পাই দেই
উম
যাতে সিহঁতে মনৰ কথা ক'বও নোৱাৰে
সেইটোও হয় কোলা কুকুৰটো ভাল পাইছে বাৰু
ভাল পাইছে ন তাৰ ভৰিত যে হৈছিলে কিবা
হলো
খেয়াল ৰাখিবা ভব ত তে তোমালোকৰ মোৰ কিমানটা আছে এতিয়া
এতিয়া তিনটা আছে
বা খুব ভাল পোৱা ন জীৱ জন্তু
উম খুব ভাল পাওঁ
চব আছে ন তোমালোকৰ ঘৰত
উম গৰুও আছে তিন তিনিজনী
আহ
হাঁহ আাছে পাৰ আছে
উম
ছাগলী আছে কিন্তু মানে ঘৰত ৰাখা নাই
সিহঁতৰ চোৱা চিতা কোনে কৰে
মা কৰে মই কৰো তাৰপিছত আৰু সৰু ভাইটি এটা
উ উম উম হয় বাকী কোৱাচোন কি কৰি আছা এতিয়া তুমি
এনেই গৰম যে অলপ বহি আছো ফেনৰ তলতে
আহ
অলপমান ঠাণ্ডা পানী খাই খাই
উম মই আকৌ সেয়াও খাব নোৱাৰো মানে স দিয়াচোন চৰ্দি হয় তাতে বয়স হৈছে যে দিগদাৰ কৰে
অ অলপমান চাই চিতি খোৱা বোৱা খিনি কৰি থাকে দিব
উম সিমান পাৰো চেষ্টা কৰো আৰু
উম
এতিয়া ঘৰতে আছে ন
ঘৰতে বজাৰলৈ গৈছিলো আহি পাই ঘৰতে আৰু
আজি ৰাতিলে কি আয়োজন কি বনাব
বা এটা সাধাৰণকে বনাম আৰু দালি চালি নেমুৰ চেমু দি
অ দালিত নেমু দি দিলে খালে গাটো ঠাণ্ডা পৰি থাকে উম পাতলাই কিবা খাব লাগে ময়ও পাতলাই কিবা আজি খাম ৰাতি
মইতো ভাত পানী বনোৱাব মনেই নাই কিন্তু আকৌ ছোৱালীজনীয়ে খাব যে সেইকাৰণে
উম হৈ দও ছোৱালীজনী ভালনে
আছে ভাল যায় সেই তোমাৰ বয়সৰে যে
অ হয় দিয়ক
তুমিতো তাইক এবাৰেই লগ পাইছা চাগে ন তাই প তাই তোমাৰ মাষ্টাৰছ পঢ়ি আহিলে এতিয়া এই কলেজ এখনতে সোমাই আছে ঘৰতে আছে ব্যস্ত হৈ আছে আৰু তেনেকে
অ হওক দিয়ক এনেকে ব্যস্ত হৈ থাকিলে ভালেই আৰু দিয়কচোন
সতিয়া
মনটোও ভাল লাগি থাকে ঘৰত এনেই থকাতকৈ উম
অ', তাইৰ কাইলেৰ পৰা ক্লাছ হ'ব আৰু
অ' গৰমত খুব কষ্ট পাব ন।
নকবা আৰু। সেই একে ভৰ দুপৰীয়াাৰ ক্লাছ।
অ' এটা বজাত বুলি কৈছিলে নহয় তাই এদিন। ঠাণ্ডা পানী লৈ যাব
তাকে তাকে তাতে পানীৰ ব্যৱস্থা আছে ঠাণ্ডা, গৰম, বৰফ পানী যি লাগে। কিন্তু এ গৰম পানী দি দি পঠিয়াও।
অকনমান বৰষুণৰ নিচিনা হ'ব তাইক অলপ পঠাই দিবচোন মোৰ ওচৰত।
অ' তাই সেইদিনাখন কৈছিলে পঠাব লাগিব ৰ'বা। যাব যাব অকনমান বতৰটো ঠাণ্ডা কে যাম
এই গৰমত নালাগে দিয়ক বহুত কষ্ট পাব।
এই গৰমত তাই গৈ নেপাবগে মানে বাটতে কিবা হৈ যাব। অ'। যিটো গৰম পৰিছে। বা, বা, বা। অ', এতিয়া চাৰ নাপায় নাপায়। তুমি ভাবা আমাৰ ইয়াতটো ঠিক সেই বাহিৰৰ বিলাকত স্কুটি এই মাৰিছে। এই ৰাজস্থান, মহাৰাষ্ট্ৰ। ওড়িশা এইবোৰ ফ'ৰ্টি ফৰ্টি ফাইভ পাই। সেইবোৰ মানুহৰ ঘৰত ফেনেই নাই সেইবোৰ মানুহৰ ঘৰত কেল নিউজে নাই, ত' মানে বাহ বাহিৰলৈও ওলাব পৰা নাই, ওলাব নোৱাৰে।
কিলে মানে এ মানে কিছুমান ভিডিঅ' বিলাক দেখো ন'। ভয়ে লাগি যায়। হয় দিয়ক কি যে হ হৈছ যে গৰমতটো অৱশ্যে মানুহৰ নিজৰ ভুলৰ কাৰণেই বাঢ়িছে।
তাকে। গছ-গছনি কাটি গোটেইখন লত ভঙা কৰিলে আৰু।
সেইকাৰণে গৰমটো বাঢ়িবই আৰু উপায় নাই এতিয়া আমাৰেই ভুল বুলি ক'ব লাগিব আৰু।
তাকে দিয়া।
উম। আপুনি বেছি পাকাত শুই নাথাক থাকিব নহ'লে আকৌ চৰ্দি লাগিব নহয় গাটো বেয়া হৈ যাব নহ'লে।
নাই। মাহঁতৰ ভাল নে।
উম ভালেই দিয়ক।
ঠিকে আছোঁ। তোমাৰ ভাইটিয়ে কি পঢ়ি আছে।
মোৰ ভাইটি এবাৰ নাইনত পালেগৈ।
নাইন পালেগে ন ডাঙৰ হ'লেই আৰু। কেনেকুৱা হৈছে এটা ৰিজাল্ট কেনে হৈছে।
ৰিজাল্ট ঠিকেই হৈছে আজিকালি ল'ৰা ছোৱালী চব খেলা ধূলাতহে বেছি স্কুল বোৰতো চব পঢ়া শুনা কমেই কৰে, খেলা ধূলাটো বেছি সিয়ে গুৰুত্ব দিয়ে।
বেয়া কথা সেইটো, এক প্ৰকাৰৰ পৰা ভাল। কিন্তু এক প্ৰকাৰৰ পৰা কৰি খিনিও লাগে কিব নহয়।
সেইটোৱে কাৰণ আমাৰ অসমতটো বিশেষকৈ পঢ়া শুনাৰ পাৰ্চেন্টেজ তুহে মেইন।
উম উম ঠিকেই
সেইটোয়ে কাৰণ খেলা ধূলাটো বাহিৰৰ দেশৰ কাৰণে হয় বাৰু। নিজৰ মানে পাছলে ভাবিব হ'লে পঢ়াটো লাগে এতিয়া বুজি পালে এতিয়া পাব নহলে পাছত অলপমান নিজে কষ্ট পাব তেনেকুৱা ধৰণৰ কথা আৰু
ভাল হ'ব ভাল হ'ব অকমান যতন দিবা তুমি।
উম। খুৰা কি কৰিছে?
খুৰা বহি আছে দিয় এপাক তেওঁ গৈছিলে কবালৈ আহি পায় এয়া গৰমতে বাহিৰতে বহি আছে তেওঁ অসুস্থ নহয় গম পাইছে
অ', তাকে খুৰা গাটো মাজে মাজে চাগে বেয়াও হৈ থাকে। কেনো
উম। সেয়াই। কি কৰিম আৰু এতিয়া হ'বই আৰু। এতিয়া উপায় নাই আৰু এনেকেই থাকিব লাগিব যিমান দিন থাকো
একো নাই তথাপিও যতন লৈ থাকিব নিজৰ ফালৰ কৰা হয় তেতিয়া ঠিকে থাকিব।
বিয় তিনে জিৰণী লোৱা।
ঠিক আছে দিয়ক খৰি উম উম